হেল্ল', অ'। কি কৰিছে?
অ', শুনিছা? মই তাঁতত বহিছোহি অকমান।
অ তাত লগাইছে নেকি, অহ কি চ কি লগাইছে?
গামোচা লগাইছো। ফুল বাচি আছিলো। বতৰ কেনেকুৱা বত তে
বতৰ এতিয়া বৰ্তমান একো দিয়া নাই বাৰু বৰষুণ-চৰষুণ, নাই দিয়া বতৰ অকণমান ভালকে বোলে লোৱা নিচনা কৰিছে কিন্তু বহুত গৰম উঠি আছে।
অহ অহ আমাৰ ইয়াত বৰষুণ মানে একদম বোৱা পানী হৈ গৈছে ইমান পানী হৈছে নহয়
নতুন ৰাস্তা এটা হেই বনাইছিলে
উম।
তাৰপাছত তোমাৰ গোটেই ৰাস্তাতটো খান্দি পেলালে এই মাছ লাইন যে এনেকে পিছফালে দি যে যায়
অ', অ'।
সেই পিছ্লা নদীৰ যোৱা ভাই এখন গোটেইখন খান্দি পেলালে নহয়
অ', আমি আহোঁতে কেতিয়াবা অ', সেইটো ৰাস্তাই দি আহোঁ নেকি আগতে
অ', বাইকে আহে যাওঁতেনে
অ', অ', তাকে
খোৱা বোৱা কৰিলা
অ হেৰি আজি ৰুটিহে খালো ৰাতিপুৱা এতিয়া ভাত পানী বনাই বনালো বা ভাতটো বনালো তাৰপ চব্জিটো উঠাই দিলো তাৰপিছত মায়ে এতিয়া চাই আছে আৰু মাজে মাজে ফুলনি চাফা কৰি আছো মান দেতা লগত
এক বতৰটো ডাৱৰীয়া হলে বেয়া লাগে অ উঁতৰাাবলে
ই এইবোৰ বেলেগ যুগ ওলাইছে
তাকে ত়ুন চেনী জুক একো হয় তাৰপিছতে তোমাৰ হ হেৰি ই মানে মাটিতো বেছিকে খান্দ খাই যায়
সেটো বেছিকে উঠি উঠি আহা সেইটো হ'ও তথাপি মানে ইমান লেতেকেৰা হৈ গৈছে সেই দোকানে বোলো অকমান চাফা কৰি দিছো যাবই নোৱাৰি ফুলজোপা ওচলে নোৱাৰি জুকৰ পৰা
অ অ ছোৱালী স্কুল গ'ল
লাগে পৰীক্ষা বা
অ তাহাতো আগবেলা আছিলে
অ আগবেলা আপোনাৰ তাৰ পিছবেলা নেকি
পিছবেলা আমাৰ
আহ তাই আকৌ সদিনাখন মংগলবাৰ পা বুলি ক'লে মোক তাৰ পিছত মই সেই মংগলবাৰ বুলি ভাবিছো তাৰপিছত মংগলবাৰ নহয় হেনো আজি পাই আছে
অ আজি কি আছিলে বা
আজি ইংলিছ।
অ আমাৰ এহঁতেও ইংলিছে আছে।
আহ
কেনেকুৱা হৈছে কৈছ না
ভালে হৈছে বুলি কৈছে বাৰু আটাইকেইটা কৰিছো বুলি কৈছে
অ এইটো সেই ক্লাছ ষ্টেট হে ছমহীয়াটো নহয় নহয়
আকয়া
মানুহজন ঠিকে আছে সন্ধান
উ, ফোন কৰি আছে এ শুই যায় ভালে আৰু বাকি আৰু। খালি বেলেগত খাই হেৰি কেণ্টিনত খাই হেৰি কোমপানিত ইহঁতে হেৰী কেণ্টিনত খাই কেতিয়াবা চাহ তাহ নাপায়। কালি, উ কেতিয়াবা চাহ নাপাই দিয়া ৰুমতে হিটাৰ এটা কিনি লৈছে চচ এটা আগতে কিনি লৈছিলে বা এতিয়া চাহপাতে চেনে কিনি পেলাই বোলে ৰাতিপুৱা চাহক খাব পৰা হৈছে, আজি চাহ খাইছে নিজে বনাই।
অ' লৰাটোৱে সেই যে নিজে নাখালে যে সদায় খাই থকা এ অভ্যা
অ', আৰু এ উ চাহ বহুত খাই নহয় আমাৰ মালিকে। এই চাহটো এনে পালে মানে বেয়া পায় কিন্তু এতিয়া এ খাবলে নোপায় কিন্তু ৰাতিপুৱা হেৰি, ৰাতিপুৱা-ৰাতিপুৱা পায় আৰু ৰাতিপুৱা হেৰি নাস্তা কৰিবতে পায় আৰু
অ
তা তাৰপিছতে আবেলি, এ, আকৌ সন্ধিয়া মানে কোম্পানতে দিয়ে, অ। তেনেকুৱা হয়।
অ', কোম্পানীৰ পৰা দিয়ে মানে খোৱা বোৱা বুৰ?
অ, এই চাৰিটা-চাৰে চাৰিটা মানত
অ, এনে ৰেচন পাতি দিয়া নাই?
নিজে কিনি খাব লাগে।
সেইবোৰ তাতে কেণ্টিনতে নিজে-নিজে হেৰি বনাই খাবলৈ দিয়ে আৰু চেলাইৰ পৰা কাটি ল'ব পইচা।
অ', সেই তেনেকে হে।
এজি খাই আৰু ভাত পানী সেইবোৰ দিব ৰাতিপুৱা চাহৰ লগত সেই জলপান দিয়ে কিবা-কিবি। দিয়ে ঔ, চাওমিন দিয়ে কিবা দিয়ে। আকৌ দু ৰাতি ভাত দিব। থাকে ভাল। খুৱাই খালি নিৰামিষ খোৱাই মানে মাছ মাংস নিদিয়ে
উম মাছ মাংস খাবলৈ হলে বেলেগত কিনি খাব লাগিব চাগে
তাত মানে সেইবোৰ হেৰি মানুহ বিলাকে বাহিৰৰ মানুহ বিলাকে মাছ মাংস তেনেকুৱা কিছুমান নাখায় যে সেইটো কাৰণে নিৰামিষেই চলে মানে বেয়া পায় নহয় হব বনালে মানে মাত বাচন বিলাক
অ মই হেৰি এই ৰা ঘৰতে আও।
অহ।
ছোৱালীয়ে কলেজলৈ গ'ল লৰাও স্কুললৈ গ'ল দেত তাকো সেয়াও পানী মানুহ বোলে আকৌ পানী হৈছে যে বোলে গৈ আহোচোন খা খবৰ এটা লৈ আহো
অ আমাৰ সিহতে গৈছিলে দেখ খোৱাইছিলে ভিড
অহ সেতি গৈছিলে চাবলে। মই সিহঁতৰ লগত যোৱা নাছিলো মই পিছত গৈছিলো।
অহ।
বৰষুণ মানে ৰাতিটো কিমান ডাঙৰ বৰষুণ দিছে আমাৰ ইয়াত একদম পানী মানে পতককে হৈ যায়।
আমাৰ আমাৰ পিছ ৰাতি পাহে হৈছে বৰষুণটো, এতিয়া গ অলপ অলপ দিবলৈ আৰম্ভ কৰিছে আও।
অ আমাৰ ইয়াত বাৰু আৰম্ভ কৰা নাই অকমান ৰেঙনিমঙৰিয়া কৰিছে।
উম, ইয়াতো প্ৰথমতে কৰিছিলে এতিয়া ধৰ অলপ অলপ তেনেকুৱাও হৈ আছে মুকলিৰ নিচিনা। কিন্তু বৰষুণো অলপ অলপ পৰি আছে।
অ'।
তেনেকুৱা মানে।
ভাত কিহে বনালা?
ভাত জাতিলাও, আলুগুটি দালি আজি সেই আৰু দিম খাব লাগিব আৰু।
অ'।
সেইয়াই।
অ'।
ৰাতিপুৱা গা গাখীৰ, গাখীৰ আছিলে তাৰপিছতে কালিৰ চব্জি অকণ আছিলে সেইয়াৰ লগতে খালোঁ।
অহ।
ৰাতি কালি মাংস খাইছিলোঁ বাৰু।
অ', ছোৱালীয়ে ছোৱালীয়ে খাই গ'ল ন' নোখোৱাকে গ'ল?
সেটা ভাত খায় গৈছে। চাইলে ভাত বনালে।
অ চাইকেল লৈ যায় নে স্কুল।
যায় অহ। আপোনোকৰ ল'ৰা এটা স্কুল স্কুল গৈছিলে নে ল'ৰাহঁতৰ।
আমাৰ এই আমাৰ ইয়াৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ মান হয়।
অহ।
চাইকেল লৈয়ে যায়। নহয়, নহয়, নহয় এই হয়, এই চাইডে।
অ'।
দুপাংৰ চাইডে
অ', অ', উ।
তাকে ভন্তিহঁত ঠিকে আছে। মোৰ ভাত, দালি বনালো তাৰপাছত আকৌ হেৰি এই কচু থো যে
অ'।
তাৰ কচু থুৰ, মদু হোলেঙে, মচন্দৰীয়ে দি অকমান জ্বলা দি তেনেকে বনালো।
অ'।
চাটনি অকমান আছিলে, চাটনি অকণ কৰিলে বিলাহী গাজৰে তেনেকে।
অ'। ভালে হল এনেকে, চিম্পল।
এ, ৰাতিপুৱা নিৰামিষে ভাল লাগে। মাছ চাছ ওলালেওঁ মানে মই আমাৰ লৰাটোওঁ মাছ-চাছ ওলালে নাখায় ৰাতিপুৱাই।
অ', আমাৰ এইওঁ নাখায়, মা এছেলে খাব।
অ', মাংসটো খাই বাৰু সি, কিন্তু মাছটো বৰ বেয়া পায়। মাছটোত আকৌ ডাঙৰ মাছ লাগিব, ডাঙৰ মাছটো হ'লে তোমাৰ অকণমান এপিচ খাব আৰু।
অ'
খোৱা মাছ যে ওচৰ সীমাই নাযায়।
উম
গোন্ধ পায় নে কি এই নে, খাব লাগে সৰু মাছটো সৰু মাছটো খালে তোমাৰ হেৰি থাকে ন
আমাৰ এই হেৰি, গৰৈ চৰৈ, গৰৈ, মাগুৰ তেনেকুৱা, গৰৈ, মাগুৰ তেনেকুৱা লোকেল বোৰ ভাল পায়। এতিয়া
ক'ত পাবা সেইবিলাক মাছ আজিকালি। তাকেহে পায় ইয়াত, হলেও হেৰি আকৌ এতিয়া কোন যাব ৰাতি জোৰ চাবলে। আকৌ এতিয়া পানী হৈছে লাঙি চাঙি পাতিলে লাগে, লাঙি আকৌ আনিব লাগিব নহয়
উম, উম।
মই এইবোৰ পানীত নামি লাঙি বিচাৰিম চাই খোৱাতো বৰ টান পাওঁ।
অ আৰু মালিক থকা সিফাললে যে ভালৰৰ হেৰি ডাউকি ডাউকৈ যায় যে মানুহে ডাউকি যে চাইগে। শুনিছে নহয় নামটো চাগে আছে চেৰাপুঞ্জী চাইদে অ সেইফালে বৰষুণ দি দি দি দি একদম পাহাৰ খহি ৰাস্তা খহি পেলাই বজাৰ পুৰা দুফাল হৈ গ'ল নহয়। এতিয়া ইফালে মানুহ সিফালে যাব নোৱাৰে তেনেক কুৱা হৈ থাকিলে। উম উম এতিয়া পানী যে পনি হাও হাওকে গৈছে তাৰমানে সেইটো ৰাস্তা ৰা আৰু নহ'ব আৰু আকৌ বেলেগ পাহাৰ কাাটি ৰাস্তা বনালেহে বনোৱাাৰ পিছত।
অ এতিয়া ৰাস্তা ব্লক হৈ গ'ল।
মানে ভাল হৈ পেলাই একে মাজত ভাগ ভাগ সেইফালে চাইদত এফালে টো কিবা পুৰা দহে থাকে। বহুত দৰ মানে বহুত হেৰি তিনিশ ফুট এশ ফুট তেনেকুৱা মানে দ থাকে ছাইডে পাহাৰ থাকে তেনেকুৱাহে থাকে সেইবোৰ ৰাস্তা পাহাৰীয়া ৰাস্তাবোৰ। এফালে প পাহাৰ বহুত ওখ থাকে এফালে বহুত নিশ বহুত এশ ফুট বা ষাঠি ফুট তেনেকুৱা তাৰানে বহুত দৰহে থাক কৈ তাৰপিছতে সেই ততে সেই ৰাস্তাটো যি এটা ৰাস্তা আছিলে ৰাস্তাটো মানে মাজতে ফাটি ৰাস্তা টো দুভাগ হৈ পৰিল, দীঘলীয়াকে সদা নাই মানে।
জানি আছো অ পথালিকে ভাগি থাকিলে এতিয়া গাড়ীবোৰ যাব ন।
কাইলে দি কাইলেদি লাহেকে যাব পাৰিলে হেতি। অ
অ', এতিয়া কেনিও যাবলৈ দল, দলঙৰ ব্যৱস্থা কৰিব লাগিব।
ক, সেইবি
অ', মাছ মা না মাছ মিনৰা তাহ'লেত নতুন দলঙে দিব লাগিব মেইন ৰাস্তা। তেনেকুৱা আমাৰ এই বান্দৰদেয়াটো তেনেকুৱা হয়। বান্দৰদেয়াটো আমাৰ তেনেকুৱাই হয়। সেই পাহাৰটো খহি পেলাই
উম। ন' মেঘালয় খালি বেছি ডেঞ্জাৰ যে
ডেঞ্জাৰ অ' অ' অ'।
এতিয়া পাহাৰ কাটিপেলাই চাগে পিছত ৰাস্তা উলিয়াব পাৰিব আৰু।
অ', উম, এই মাজু ভন্টি জোৱাই ভাল হৈছে নে?
অ', ভাল হৈছে তাৰ। ঔষধ, চৌষধ বোৰ খাই আছেহি নাই? খাই, খাবলৈ মন নকৰে মই তাইক কৈছোঁ তই ভাত খাই উঠাৰ পিছত ল একদম অসুবিধা নিজে আনি সাজি
অ', তোন আকৌ, তেতিয়াহে ভাল হ'ব ঔষধ
ক'লে মানে নাখায়।
অ' কেঁচুৱা ল'চালী লিখিয়াকে লাগি থাকিব লগীয়া হৈছে।
হ'ব দিয়ক মই লগত হেৰি চাফা কৰোঁ দেই।
অ', ঠিক আছে, ঠিক আছে হ'ব। তুমি মোক নাম্বাৰটো দিবাচোন বাৰু ভণ দিবা বাৰু। উম, উম। ঠিক আছে।